চব ঠিকে থাকে আছে মোৰ ভালেই বাৰু কৈছো চব ঠিকেই আছে
চব ঠিক ঠাক আছে নি অ শু শুনা পাইছো কৈছো চব ঠিকেই আছে তোমাৰ খবৰ চবৰ ভালেই
অ
তোমাৰ খবৰ ভালনে
অঁ আছে অঁ ভাল তোমাৰ
মোৰ ভালেই
তোমাৰ ভালনে
মই কথা এটা ভাবি আছো ম মোৰ ভালেই মই ভাবিছো কথা এটা ভাবি আছো
আচ্ছা এতিয়া
আজ আজি এনেই ই এনেই অলপ বৰষুণ দি আছে মোবাইল চাই আছিলো মই ভাবিছো আজি অলপ শিক্ষাৰ বিষয়ে অলপ আলোচনা কৰো অলপ দিন আগতে শিক্ষা অলপ ব্যৱস্থাটো অলপ আগতকে অলপ বেছি ভাল হৈছে মানুহে বেছিকে মানুহৰ মাজত জাগৰণ আহিছে শিক্ষাক লৈ তাৰ বিষয়ত ভাবিছো অলপ কথা পাতো তোমাৰ লগত কি কোৱা
আজিকালি শিক্ষিত হবলৈ চৰকাৰে বহুত কিবা-কিবা আঁচনি দি আছে। এল পি স্কুলতো ইউনিফৰ্ম দি আছে দুপৰীয়া সাঁজ দি আছে খাবলৈ এসাঁজ দি আছে। এটা বস্তু ভাল কৰি আছে কি জানা দুখীয়া ল'ৰা-ছোৱালীবোৰ। স্কুলত আহি আছে দুপৰীয়া সাঁজটো খাবলৈ তাৰ লগতে শিক্ষাও হৈ আছে। তে সেই বস্তুটোতো ভাল কাম হৈছে। ইউনিফৰ্ম দি আছে তোমাৰ অভিভাৱকবোৰে ল'ব নালাগে একো।
নিশ্চয় পায়। হুম হুম। হয় হয়, হয় হয়, নিশ আপুনি কোন শিক্ষাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে। হু উ উ। হয় হয়।